হেল্ল'
হেল্ল'
অ শুনিছনে?
ক শুনিছোঁ ক?
অ কি কৰিছ?
এ আছো বিচনাখনতে শুই, তই কি কৰিছ?
মইও এনে আছো, বাকী চাহ পানী খালি?
নাই নাই মইতো চাহ নাখাৱে তই জানয়ে তই কি কৰিলি
নাই ম'নো ক'ত চাহ আৰু জানাই চোন, বাকী ঘৰত ভালনে সকলোৰে?
অ ভালে আছে আৰু। তোৰ ভালনে?
উম মোৰো ভালে আছে।
অ।
কি এনেই বোলো কল কৰো তোক। কি কৰিছ কি কৰা নাই? বাকী আজি আ এতিয়াতো আমাৰ বন্ধই। আজি তই কেইটাত উঠিলি ৰাতিপুৱা কচোন ক?
হুম অ বন্ধ বুলি ক'লেতো মই বহুত দেৰিলৈকে শুই থাকো কাৰণ মানে কলেজ চলেজ খোলা থাকিলে একদম মানে শুবলে নাপাওৱে সময়ে নাপাওঁ ধৰ। ৰাতিপুৱাতে উঠিব লাগে। তৌ মানে বন্ধ কেইদিনত অলপ দেৰিলৈকে শু মই নটা মানত উঠিলো আজি। তই কেইটাত উঠিলি?
মই চাৰে সাতটাত উঠিলো।
অ।
ইমান দেৰি দেৰিলৈকে শুইছ যে তই?
নাই আজি মানে একদম ভাগৰ লাগে আ একদম ভাগৰ
অ, এ একো নাই দে মানে এনেকুৱা হয় আৰু। বাকী ৰাতিপুৱা উঠাৰ চেষ্টা কৰিবিচোন?
উম কৰো নহয় হোষ্টেলত থাকিলে মানে, এ ঘৰত আহিলে হে এনু কোৱা হয়, হোষ্টেলত সোনকালে উঠো।
উম। সেইটোৱে আৰু এতিয়া মানে আৰু এনে ক'ব গ'লেতো হোষ্টেলত থাকিলে ছটা আৰু চাৰে ছটাত উঠাই হয়।
উম উম
হয়
উম সেনেকে আৰু বাকী এনে তই এনে উঠ নে ৰাতিপুৱাৰ? তই এনে ৰাতিপুৱা উঠনে চেষ্টা কৰ নে ৰাতিপুৱা উঠিবলে?
উম কৰো মই। বহুত চেষ্টা কৰো উঠো নহয় কেতিয়াবা কেতিয়াবা কিন্তু মানে এই ঘৰত থকা কেইদিন কেত তিয়া মই দেৰিকে উঠো কিন্তু কেতিয়াবা সোনকালেও উঠো।
উম উম বাকী তই এনে আজি ৰাতিপুৱা উঠি কিনে কি কৰিছ প্ৰথমে?
প্ৰথমে মই মুখ ধুলো তাপা অলপ চাহ তাহ খালো মানে ৰাতিপুৱা লাল চাহ টো কেতিয়াবা খাও বিস্কুতটো বিস্কুতটো ভিজাই খাও আৰু সেনেকে চাহটো নাখাও তাৰ পিছত উঠি তাপা অলপ মোবাইল টো চালো তাৰ পিছত গা ধুলো গা পা ধুই ভাত পানী খালো। তাৰপিছত বিশেষ এটা কাম আছিল মোৰ বেংকৰ একাউন্ট এটা খোলা আছিল সেইটো খুলিবলে গলো তাপা আহিলো। তেনেকে শুলো দিনটো তাৰপিছত ইমান জোৰছে বৰষুণ দিছিল আমাৰ এইফালে তদৰ সেইফালে দিছিল নে?
উম দিছিল আমাৰ ইফালেও বৰষুণ এ ইমান গৰমটো বৰষুণ নিদিলেও নহয় আৰু আজিকালি আগৰ নিচিনা হৈ থকা নাই আৰু তেনেকুৱা দিন বৰষুণ দিব। মানে এইকেইটা মাহত বৰষুণ তাৰপিছত আকৌ ৰ'দ কিন্তু এতিয়া ৰ'দ- দেই বৰষুণে একেই লগে দিয়ে তো কবই নোৱাৰি কত কেনেকে কি হয়।
তাকে আগতে জুলাই বুলিলে বৰষুণ শেষে নহয় এতিয়া আৰু। বৰষুণটো পাবলে টানেই হৈছে বহুত। মানে কমকে বৰষুণ দিয়া হৈছে আৰু গৰমটোতো ক'ব গ'লে বাপৰে কি সাংঘাতিক গৰম মানে
উম কি যে কবি আৰু তৰ বাকি ঘৰৰ ঘৰৰ কাম কৰ নে?
অ মাক সহায় কৰি দিওঁ মানে ধৰ কেতিয়াবা পাচলিটোকে কাটি দিও ঝাৰু মাৰো। কাপোৰ খিনি ভাজ কৰি মানে কাপোৰ চাপোৰ। ঠিক কৰা তাৰ পৰা ধৰ বাচনকে ধুই দিও এনেকে তই কৰ নে নাই।
উম কৰো কিন্তু মই আজি কৰাই নহ'ল আজি কিবা এটা ফোনত চাইে থাকিলো ফিল্ম এখন। তেনেকে এনেই সহায় কৰি দিও। নোহোৱা নহয় আৰু তেনেকুৱাতো হয়ে ন, কেতিয়াবা মনে নাথাকে কাম কৰিবলে।
অ মোৰো হয়।
বাকী তই যে কলি তই কেতিয়াবা মানে হোষ্টেলত থাকিলে ৰাতিপুৱাও- থ বুলি চ ছয়টা চাৰে ছয়টা অভ্যাসটো তই কেনেকে কৰিলি-
অভ্যাসটো মানে মই কেতিয়াবা ধৰ মোৰ- মই এলাৰ্মটো লগাই দিওঁ, তাৰ পিছত- এলাৰ্মটো টো মই দিওৱে লগতে মোৰ লগৰ এজনী আছে তাইক মই কওঁ যে তই মোক এইটো সময়ত- জগাই দিবি দেই, তাই আকৌ একদম পুৰা মানে- পুৰা টাইমত তাই জগাই দিয়ে আৰু সেইটো মানে ভাল লাগে তাই তাইক যদি মই কওঁ যে- ছটা পোন্ধৰত উঠাবি তাইকে- পুৰা ছটা পোন্ধৰ হ'বলেহে পায় তাই একদম মানে তাই ফোনটো আহিবই। ত তেনেকে তাই মানে উঠাই দিয়ে মানে, সেনেকে আৰু তেনেকে উঠো। উঠিব পাৰো আৰু নিজে কিন্তু উঠা নহয়। এলাৰ্মটো সহায়তহে উঠায় বা তাইৰ সহায়ত।
উম উম মানে মই বোলো মই ভাবিছো তই চাগে কিবা এনেকুৱা কৰিছ। কি এলাৰ্ম বজাই বজাই অলপ কষ্ট হৈ উঠিবলৈ পিছত উঠাও। মই বোলো কি তোক চাই কিনে মোৰো অভ্যাস কৰিব লাগিব কিন্তু তইয়ে বেলেগৰ ওপৰত- ভৰসা হৈ থাকো মই আৰু কি ক'ম।
এলামৰ যো
উম সেইটোয়ে বাকী এনে ৰাতিপুৱা খোজ চোজ কঢ়িবলৈ যাও নে নাই। হেল্ল'
বাজি বাজি আহিছে তোৰ মাতটো হেল্ল' অ। এবাৰ এইবাৰ শুনিছো অ শুনিছো এইবাৰ
বনো ক'ত যাবি নাই- খোচ নকাঢ়ো তই খাৰ কাঢ় নেকি খোজ।
উম লগৰ বৰ বোৰ বোৰৰ লগত মানে গৈছো নোযোৱা নহয়। খোজ কাঢ়িবলৈ আৰু ঘৰ আৰু- টো কেনেকোৱা ফ্ৰেছ বতাহটো খালে ভাল আৰু ৰাতিপুৱা বতাহ চোন ভাল বুলিয়ে কয়। সেইকাৰণে আৰু যোৱা হয় খোজ কাঢ়িবলে। তেনেকোৱা, বাকীতো এনে ৰা- বাকীতো এনেই ৰাতিপুৱা উঠি ফোন বেছিকে চাওঁ নেকি?
নাই নাই মই বেছি ফোনটো-
হুম?
ঘৰত থাকাৰ কথা কৈছে নে, কলেজত থিকাৰ কথা কৈছে?
ঘৰত ঘৰত।
অ খোৱা
ময়ো ঘৰত থাকিলে চোৱা হয় এনেকোৱা নহয় কি মোৰ চোৱাই নহয় বুলি কওতো। চোৱা হয় ঘৰত থাকিলে ফোনটো আৰু তেনেকোৱা আৰু বাকী মোৰ মানে কি হয় হোষ্টেলত থাকিলে, ঠাণ্ডাৰ দিনত মই উঠিব নোৱাৰো। মানে এনেকোৱা লাগে কি, অ মা, মানে নোৱাৰোয়ে, নোৱাৰো, কিবাকে উঠো আৰু। তই উঠ নে ঠাণ্ডা দিনত, কেনেকে যাও ক্লাছ কৰিবলে?
ঠাণ্ডাৰ দিনত কপি কপি ক্লাছটো যেনে তেনে কৰিবলৈ যাও, কেতিয়াবা নাযাওঁ, মই ক্লাছটো কেনচেল হলে ভাল পাওঁ তেতিয়া, ঠাণ্ডাৰ দিনত।
অ আৰু এটেনডেঞ্চটো মা'এইটোতো মানে নকয় আৰু।
অ এ এটেডেঞ্চটো ইমান প্ৰয়োজন আজিৰ লগত বাপ ৰে।
উম। বেলেগ আৰু। বাকী তই হেল্ল' বাকী এনে হষ্টেল কেতিয়া যাবি?
আগষ্টত যাম।
অ ঠিকেই আছে। দে তই ক কি কি কবলৈ ওলাইছিলি?
বাকী, অ' তই এনে কৰ'বাত ফুৰিব চুৰিব যোৱা না?
নাই অ যোৱাই হোৱা নাই। ইমান গৰমতো তই কেনেকে যাবি অ ওলাই' ফুৰিবলে।
উম তাকেতো, গৰমতটো এনেকুৱাকে পৰিছে, সেইকেইদিন বৰষুণ দিওঁতে হে ভাল লাগিছে।
অ, মানে উপায় নোপোৱা হৈছে আৰু।
অ তাকেতো।
বাকী' তই কতো যোৱাৰ কথা ভাবা নাই?
নাই বৰ্তমানলৈ ভাবাই নাই, গৰমতো কমিলেহে চাও, ভাবি চাও, কৰবাত যাও নে কি?
উম। সেইটোৱে। ইমান গৰম, নাই ভাবা নাই এতিয়ালে। পিছত আৰু কি হয় নাজানো আৰু। আৰু আমাৰ কিবা ইন্টাৰশ্বিপ আছে নেকি? তেজপুৰ ফালে যাব লাগিব।
অ অ আচ্ছা, ভালেই হ'ব তেন্তে অলপ ফুৰিও আহিব পাৰিবি।
অ চাও আৰু। বাকী আমাৰ ফালে আহিবিচোন?
অ যাম দে তহঁতৰ ফালে। মানে এনেকে অকলে যাবলে অসুবিধা হয় দে চিনি-তিনি নাপাওঁ। লগ লগ-চগ হলে তেতিয়া যাব পাৰিম, তোৰ তহঁতৰ ফালে। তইও আহিবিচোন আমাৰ ফালে।
উম মোৰ লগৰ এজনী তাত তাতে থাকে বাৰু।
অ হয় নেকি?
উম।
তেন্তে আহিবলে ভালেই হ'ব।
ওম
তাকে, অঁ।
আৰু বাকী এনে ঘৰত ভাল?
অ ভাল ভাল, তহঁত ভাল নে?
উম উম। উ ভালে আছে। বাকী ৰা ৰান্ধা-বঢ়া কৰিছ না কৰা নাই তই ঘৰত যায়?
ৰন্ধা-বঢ়া কৰিছো অলপ-চলপ, সেইদিনাখন মই মাংস বনাইছিলোঁ, তাৰপা তেনেকে অলপ-চলপ বনাও মাজে মাজে কিন্তু এলাহ লাগে। তই?
ময়ো বনাইছো নবনোৱা নহয় দে,
অ
বোলো ঠিক আছে, মায়ে মাতি আছে কি বা হ'ল আৰু তোৰ লগত মই পিছত কথা পাতিম।
অঁ ঠিক আছে দে।
উম